হেল্ল, কি কৰি আছা?
এই অকমান বাহিৰত বহি আছিলো, অলপ খোজকাঢ়ি আছিলো।
অহ, ভাত পানী হ'ল?
নাই, ভাত পানী বনোৱা নাই।
অ'।
ঠিকে আছে, নটা বাজিব।
অ', আঠ, নটা বাজা নাই, চাৰে-আঠটা বাজিল।
অ', অ', অ'।
অ', ভাত বনোৱা নাই, ময়ো সেই যোগাৰ কৰি আছো।
অ'।
ভাতৰ যোগাৰে কৰি আছোঁ।
অ', মই বনোৱা নাই, তাৰমানে বাইদেউৰ ল'ৰাটো আহিছিল। সৰু ল'ৰাটো।
অ'।
সি বাহিৰত অলপ ওলাই গৈছে, সিয়ক কৈছো মই অলপ পনীৰ আনিব কাৰণে।
অ'।
এতিয়া কিবা, অ' থাকিব, এ' অকমান কাম আছিল, সেই কামখিনি কৰিবৰ কাৰণে
অ', অ'।
এতিয়া সি অলপ বাহিৰত গৈছে। মই সিক কৈছো অলপ পনীৰ লৈ আহিবা।
অ', আজি বৃহস্পতিবাৰ নহয়।
অ'।
মইয়ো বৃহস্পতিবাৰ পালো, আহ, নাখাওঁ আজি মৰ নিৰামিষ।
অ', হয় নেকি?
এতিয়া, মই মানে অ', অ', পনীৰ বনাওঁ, বনাইছিঁলো, কালিও বনাইছিলোঁ।
কেনেকৈ বনোৱা?
কেতিয়াবা বনাওঁ, বিলাহীটো মিক্সিত মাৰি লওঁ। মাৰি লৈ পেলাই, তাত অলপমান জলকীয়া নহৰু এই পেটচ কৰি লওঁ, আৰু আহি বিলাহী লগতে দি, সেনেকৈ ভাজি পেলাই, অলপ পানী দিওঁ, দিয়াৰ পিছত পনীৰখিনি পেলাই দিওঁ। সেনেকৈ বনাওঁ।
ময়ো বনাওঁ, মই মানে আহ
পালেং শাক যে আছে এতিয়া পালেং শাক, আহ পালেং বুলি এতিয়া পালেং শাকেৰেও বনাওঁ। আৰু কেতিয়াবা মগজুৰ যে আছে, মগজুৰ অ' ম অ'। মগজুৰে বনাওঁ, কেতিয়াবা আলু মতৰেডিঅ' বনাওঁ একো নাথাকিলে, সেনেকুৱা বনাওঁ আৰু।
উম, মই আৰু এনেকে বনাওঁ মানে পনীৰটো এক্সট্ৰাকৈ মানে ভাজি লওঁ, বাটাৰ, বাটাৰ বা ৰিফাইনত। এক্সট্ৰাকৈ ভাজি লৈ, তাত বেলেগকৈ থৈ দিওঁ।
অ'।
বিলাহী, পিয়াজ অকমান দেওঁ। তাত অকণমান মছলা, বেছি মছলা নিদিওঁ আৰু।
অ', মইযও নিদিও, জিৰা জিৰা দিওঁ অলপ।
অ', তাত
কিচমিচ এনেকৈ দিওঁ। মগজু এইবিলাক গোটেইখিনি মিক্স কৰি কিনে মানে এ ভাজি আৰু হেৰি কৰোঁ মিক্সিত মানে সেই মাৰি লওঁ।
অ'।
হ ধুনীয়া হৈ হেৰি হৈ যায়। মিহি হৈ যায়, অ', অ', তাৰপিছত আৰু সেই খিনি অ', সেইখিনি আৰু নমাই কিনে কেৰাহীত
অ'।
কেৰাাহীত দি দিওঁ, তাত বাটাৰ অলপ দিওঁ। নহয়তো বা গাখীৰ নহয়তো বা দৈ। বা ক্ৰীম বাটাৰ ক্ৰীমটো, সেইটো দিওঁ।
উম।
দিয়াৰ পিছত সেইখিনি দিয়াৰ পিছত ধুনীয়া এটা কালাৰ আহি যায় আৰু।
অ'।
সেইখিনি অকমান মানে লৰাই লৰাই
উম।
তাত অকণমান পানী দিওঁ।
অ'।
সেইখিনি অলপ লাহে লাহ লাহে লাহে ভাজি ভাজি পিছত। এই পনীৰ খিনি দি দিওঁ। খাবৰ কাৰণে ধুনীয়া হয়, এইবিলাক আৰু তিৰ ল'গটো খাব পাৰিম।
অ', পাৰি খাব।
অ', মই ভাল পাওঁ মইতো কেঁচাও খাওঁ কেতিয়াবা, ভাজি অ'। মানে বনোৱাত কৰি এনেই ভাজিটো খাই আৰু বেছি ভাল লাগে।
বেছি ভাল লাগে, মই কেতিয়াবা পনীৰটো কেঁচা কেঁচাও দি দিওঁ। কেঁচাইও দিও কেতিয়াবা।
কেঁচা দিলেও হয়, ভাজি দিলেও ভাল লাগে মানে খাই অলপ নিমখ নিমখ লাগে যি।
অ', ভাজিও দিওঁ। আৰু কেতিয়াবা মানে এই কেঁচাও যদি দিয়ে তেতিয়া হ'লে উপকাৰ বেছি পাম পাও বুলি এনেকা। আমাৰ ৰাজমাহ আছিলে, ৰাজমাহ জিকাই থৈছো ৰ'বা।
অ', অ'।
এই চব্জি বনাব লাগিব ৰাতিপুৱা।
অহ, মোৰো মটৰ আছে চাওঁ কালিলৈকে মটৰ ঘূগুনি খাওঁ নেকি, ভাবিছো।
অ'।
গা চা বিলাকে ভাল নালাগে, গৰমৰ কাৰণে। গৰমৰ কাৰণেই মাঠা বিলাক ভাৰী ভাৰী লাগি থাকে। গা বিলাক দুৰ্বল দুৰ্বল লাগি থাকে।
তাত যাম বুলি ভাবিছিলো নাযাওঁ দে বিৰাট গৰম তোমালোকৰ তাতে।
অ অ গৰম আছে।
উম।
গধূলি সময় ইমান গৰম নাথাকে।
অ থাকেচোন মই এদিন গৈছিলো নহয় বহুত গৰম পাইছো মানে আমাৰ ইয়াতে ধৰা চোন দিনত গৰম হ'লেও ৰাতি ঘৰবিলাক ঠাণ্ডা পৰি যায়, তোমালোকৰ তাত তাৰমানে ৰা তিয় মানে ৱালবিলাক গৰম ভাৱ এটা আহে, আহ মই নোৱাৰো মোৰ এনে
মানে পিছ চাইডৰ ৰ পিছ চাইডৰ অ। পিছ চাইডৰ ৰ'দটো তাৰমানে আহে নহয়।
অহ।
অ পিছ চাইডৰ ৰ'দটো আহিলে তাৰ মানে
হম। অ, বাপৰে মই সিদিনা থাকি গম পাইছো দিনে ৰাতি গৰম। এটা সময়ত ঠাণ্ডা নপৰে, গধূলি সময়ত ঠাণ্ডা পৰিব লাগে। গধূলি সময়তো ঠাণ্ডা নপৰে।
অহ। নাই এইখিনি মই খান্দুৱাই আছো এতিয়া মানে ওপৰত ভে কেইখনবিলাক দিছো।
এইটোৱে, মই কিন্তু ঠাণ্ডা পোৱা নাছিলোঁ। এতিয়া আমাৰ ধৰাচোন ফেনখন চলি আছে, ঠাণ্ডা লাগি আছে মানে আ। ফেন লাইনটো গ'লে আৰু গৰম লাগে সেইটো বেলেগ কথা তোমালোকৰ ঘৰত ফেন চলি থাকিলেও গৰম লাগি
ফেন চলি থাকি না সেইকেইদিন আৰু বেছি গৰম আছ
বেছি গৰম আছে নাই এতিয়াতো আৰু বেছিয়ে গৰম হ'ব।
জুন অ এতিয়া গৰম হ'ব জুলাই মাহটো জুলাই, আগষ্টতো গৰম হ'ব। অহ।
এ বাইদেউৰো বোলে যাব ইচ্ছা নাই আজি এটা বাইদেউ যাম বুলি মাজু বাইদেউতো। কৈছে ময়ো যাম ফোন কৰিছিলে মোক কৈছে যাব ইচ্ছা নাই মোৰো।
অহ গৰম।
উম উহ উ
সিহঁতৰতো, মই যাম নেকি সিহঁতৰ তাত?
অহ তুমি আহিব পাৰা। অ তুমি যদি আহা যাব পাৰো।
অহ।
অহা সোমবাৰলৈকে আমাৰ শশুৰ দেউতাৰৰ মেডিকেলতে যাব নহয়।
অ 'অ' অ'।
তেনেবা যাব পাৰো।
তেতিয়া, অ', তেতিয়াহে যাম নেকি?
অঁ।
ভাবিছোঁ, ঘৰতনো কিমান থাকিম?
অহঁ।
ভাল নালাগে।
অহ।
অলপ ঘুৰি-চুৰি থাকিলে ভাল লাগে।
উম, সেইটো। মইয়ো মানে ক'ত ফুৰিব যাম বুলি ভাবি আছিলোঁ হঠাৎ এই ক'ত ফুৰিব যাম চবতে গৰম। হা অ', অ'।
ঠাণ্ডা দিনত ফুৰিব ভাল, ঠাণ্ডা দিন ঠাণ্ডা পিন্ধি যাব পাৰি।
উম, এতিয়া গৰমত ঘৰৰ বাহিৰে
ঠাণ্ডা অ', তেওঁ অলপ অ', ন', আজিটো একো নাই
এইটো আহাৰৰ পৰা অ'। এইটোৱে এইয়া ধৰ্মাৰ বিপদ নাচিনী, বিপদ নাচিনী পূজা কৰিবানে?
কৰি থওঁ অ', এনেই নিয়ম কৰি কৰি থম আৰু মই কৰিম বুলি কৈছিলোঁ সেইদিনাখনে, মানে ইমান ডাঙৰকে নিয়ম নকৰো, এনে কিতাপখন পঢ়ি কিনে থৈ দিম আৰু।
অ', মইয়ো এনেকুৱাই কৰিম ৰবা, মই ত', মই নাপাওঁ নহয় লগত, কওঁ। অঁ শনিবাৰে, মোৰ পৰহি শনিবাৰ অ অ', মোৰ পৰহি শনিবাৰে পৰিব।
মো ইমান নিয়ম কৰিব নোৱাৰোঁ না।
তুমি তাতে অকলে নোৱাৰিলে, অকলে নোৱাৰিলে, বাইদেউ ঘৰত আহিয়ো কৰিব পাৰা। বাইদেওতো কৰা নাই, তাতে কৰিব পাৰা।
নহয়, নিজৰ ঘৰত কৰিব লাগে না।
অ', নিজৰ ঘৰত কৰিব লাগে।
এতিয়া মই আছো এখন ঘৰত, মই নিজে কৰিব লাগিব না।
অ'। উম, সেইটো হয়, বহুত প্ৰমান আৰু মাৰ মই, মই, মই তাৰ মানে এনি টাইম এনি টাইম কষ্ট পালে মই মাত টো, মানে এনেকুৱা যে মোৰ নিজৰ মা আহি পেলাই কামটো কৰি দিলে মোক। সেই সেইদিনাখন মোৰ মানে হেৰি, এই সোণৰ চেইন ডালে হেৰাই গৈছিল। মানে লগে লগে ভব মাক মাতিলো, মাক মাতাৰ লগে লগে পাই গলো। ইমান তাৰমানে বিশ্বাস মানে আচৰিত। সকলো ভগৱানকে ভাল পাওঁ, চ সকলো ভগৱানকে ভাল পাওঁ।
গোটেই মাক কিমান মানিছিল, পূজা কৰিছিল, বিকত নাচনী পূজা। অ', সেইকাৰণে ঘৰখন মানে ভাল হৈ আছিল অ'।
অঁ।
এইবোৰৰ পৰা ভাল লাগি ঘৰবিলাক শান্তি হৈ থাকে। এনে পুথি-চুথি পঢ়িব লাগ পঢ়িব লাগে।
আমাৰ হ পৰহি, পঢ়িলে। আমাৰ পৰহি, আহ পঢ়িছে। তাৰ মানে শহুৰ দেউতাতোৰ নহয় হেৰিবাৰে পৰহি নহয় পৰহিটো কি বাৰ পৰিলে এই ৰবিবাৰে পৰিলে ৰবিবাৰে
অ
এ সোমবাৰে মেডিকেলত যোৱা কথা আছিল সেই যায়ে সেইকাৰণে ৰবিবাৰে অলপমান উঠি ফুৰিলে আমাৰ শহুৰ দেউতা ফুৰিব যাই মানে পঢ়া নাই বেলেগ মানুহ এজনৰ দ্বাৰাই পঢ়াইছে আৰু
অ', অ'। সেইফালে পুথিভঁৰা মানুহ চানুহ আছে ন' আমাৰ ইয়াতে নাই। দাৰ বি
মানে নহয় ইয়াতো এতিয়া অসুবিধা হৈছে আমাৰ দেউতাই পঢ়িছিল আগতে। দেউতাই এতিয়া অসুস্থ, এতিয়া পঢ়িব নোৱাৰে, ঘৰে ঘৰে পঢ়াব গৈছিল। এয়া আৰু এজন মানুহ আছে তেখেতে পঢ়িব আহে, অ', অ'। ধুনীয়া পঢ়ে, মাতটো ভাল।
মানে পুথি পঢ়া মানুহ মানে পুৰুষ হ'লে ভাল। এয়া পুৰুষৰ মাতটো মানে ফুটি উঠে, এই তিৰোতা মানুহে পঢ়িলে মাতটো ফুট
অ', এই সেইদিনাখন যে তোমালোকৰ যাওঁতে যে খুৰীটো পঢ়িছিলে যে
অ' ভাল হোৱা নাই আৰু পুথি পঢ়া যেনে নালাগিল।
নালাগিল মানে ব্যস্ততাৰ মাজত এ, গুচি গ'ল।
মোৰ একদিন মানে আশা আছে মানে আমাৰ ইয়াত তে মই নামঘৰ আছে ন' নামঘৰৰ ভকত এটা, আমাৰ দাদাৰো এবছৰ কি আহি আছে তাৰমানে। মোৰ দাদাৰো, তাৰমানে কৈছোঁ মোক কৈছোঁ।
যাবইচোন, আহাৰৰ মাহত নহয়।
আহাৰৰ বন্ধ তিথি লৈ আছে নহয়। তিথিতে হয়।
অ' তিথিতে, সেইটোৱে।
ভালেই। তাৰ ভকতো ভকত চব মাতিলে ভাল লাগে।
ভাল লাগে। মই আজিকালি পূজা পতাৰ কৰিবয়ে সময় নোপোৱা হ'লো।
হয় তাকে।
উম
ভাল লাগে পূজা পাতল বুলি ঘৰটো ভাল লাগে।
উম। নাৰ পূজা কৰিব আছে কিন্তু কৰাই নাই ৰ'বা আৰু মানে অলপ বাবুহতে অলপ ডাঙৰ হওক। ডাঙৰ হ'লে কৰিম বুলি ভাবিছোঁ।
সেইখন পূজাত এইবিলাক ভাল লাগে অ'।
অ', অ'।